হেল্ল'। এ কি কৰিছো আৰু এই ভাত বনাইছো জাতিলাও দুটা আনি পেলাই মাছৰ লগত ভাত বনাইছোঁ।
অঁ অঁ, জাতি, মই এয়া বহি আছো।
অঁ অঁ, দেহা ভাল পাইছানে?
ভাল পাইছো অকমান অঁ।
অঁ' আহিবাচোন আমাৰ ঘৰলে জাতিলাও দুটামান লৈ যাবা।
অঁ' আনিম আনিম সেই আকৌ কোমোৰাও লাগি আছে বুলি কৈছিলে নহয়।
অঁ কোমোৰাও আছে, জাতিলাও আছে, এই জাতিলাও মানে মাছৰ সতে খাবলে বৰ ভাল যে তাৰ লগত বিলাহী কেইটামান দি দিব লাগে।
অঁ।
তেনেকে বনাইছো আজি আৰু খাই বৰ ভাল পাইছে আৰু ৰাইজে।
অঁ' হেৰি দিবচোন দিব পাৰে আমিও কিনি খুৱাহে, পাচলি নাই আমাৰ ঘৰত
অঁ, আমাৰ আকৌ আছে, আমাৰ আকৌ বিলাহী অলপ কৰিছিলো ওপৰত এতিয়া বৰষুণ দিয়াৰ পৰা গোটেই বিলাহী গছ গোটেই বিলাক মৰি থাকিলে নহয় ইমান লাগিছিলে অ এতিয়া মনটো বেয়া লাগি আছে কিমান কষ্টই খেতি খিনি কৰিছিলো
উম আৰু সেই আপোনাৰ এই সাৰ দিয়া বিলাহী বিলাক এনেও বেয়া ঘৰৰ বিলাহী কেইটা খাবলে হয়
অ আমাৰ ঘৰ বিলাহী নহয় আমি সাৰ চাৰ নিদিয়ো নহয় অকল আৱ সেই গোবৰ অকণ দিওঁ
অ
সেয়াই আৱ ভাল হৈ যায় এতিয়া গোটেই সোপা মৰি থাকিলে পানী পায় আৰু তাও কেইটামান নিবাহি বিলাহী কেইটামান মই চিঙি পেলাই থৈ দিছো আৱ মাছ পুঠি ওলাইছে নে
মাছ পুঠি ওলাইছে অ আপোনাৰ সেই জালতো লাগিছে তাৰ পিছত আকৌ হেৰি হৈছে কি বুলি কয় জোৰো চাইছিলে কালি যোৱা ৰাতি
অহ
তাপা কেইটামান পালে বাও আপোনাৰ এই গৰৈ আকৌ মাগুৰ এটাও পালে
অ তেতিয়া সেইখিনি আকৌ হেৰি নিবাহি কেলে জাতিলাও এটা বনাবা সেই জাতিলাওৰ লগত বিলাহী বিলাহী
অ যাম বাও মই বাও যাব নোৱাৰো পঠিয়াম বাও কোনোবা এজনক
অ তোমাৰ মানুহটোকে পঠিয়াই দিবা সি আহি পেলাই লৈ যাব কোমোৰাও নিব জাতি জাতিলাও নিব আকৌ জাহাজী কল এয়াষিও পকী আছে তাও কেইটামান লৈ যাব লৰাটোৱে খাব পাৰিব
অ বাকী হেৰি আপোনাৰ এতিয়া স্কুল বন্ধ নহয় আও
এ মোৰ বন্ধ আৱ এতিয়া কি কৰিবা এতিয়া ঘৰ কামতে লাগি আছো এইবোৰ চাফা চিকুণ কৰি আছো কাপোৰ কানি সোপা ধুইছো ৰুমটোও আঁতৰাইছো
অ হেৰি অকমান এনেই সেই বন্ধ ফুৰিবলে যাব পাৰিলেহেঁতেন দেখোন
ফুৰিবলৈ যাম বুলি ভাবিছিলো আকৌ লৰা হালো আহিলে নহয় এতিয়া সিহঁতক আক এৰি পেলাই ফুৰিবও যাব নোৱাৰো আকৌ সৰুতো আকৌ এতিয়া সেই এ ফুল শিকিবলে গৈছে নৃত্য শিকিবলে গৈছে এতিয়া তাকো এৰি থৈ যাব নোৱাৰা হলো এতিয়া উপায় নাই আও যাম বুলি ভাবি মনৰ আশা মনতে থাকিল আও
উম সেইটো হয় বাৰু আপোনাৰ আৰু ফুৰা ছিজন এইটোহে আও হয় নহয় বাও
অ এইকণ সময়তে ফুৰ‌ আও স্কুল বন্ধ হলে ফুৰিবলৈ যাওঁ এইবা ফুৰিবলৈও নাই একো কৰিবলৈ নাই ঘৰত থাক আও সোমাই পেলাই
উম হেৰি খেতি বাতি আছে নে আপোনালোকৰ
খেতি বাতি আছে আধি এইবোৰ আও লোকে কৰা খেতি আৰু কিনো কবা আও এই দ পথাৰবোৰ এহাত এহাত মানৰ আতৰত ৰুৱে ভালকে উ হেৰি ৰোৱা গছ নোপোতেই ওপৰতে থৈ থৈ দিয়ে আও পানী হ'লেও
আধি খেতি হ'লে সেইটোৱে বেয়া অ সেই মানুহবিলাকে ইমান গুৰুত্ব সহকাৰে কামবিলাক নকৰে কিছুমানে
নকৰে আমাৰ একে হৈছে আৰু এতিয়া উপায় নাই খেতি বাদ দিলো আৰু আকৌ চাউল কিনি খাব লাগিব আও
উম হয় অ খেতিতো থাকিলে আমাৰ খেতি হ'ল বাও আমাৰ খেতি হৈ গল বাও আমাৰও আধি খেতিয়ে বাও
অ ভাল হৈছে নে?
ভাল হৈছে বাও এই ধান কেইটা থাকিলে আউ হাঁহ এটা হৈ থাকিব আমাৰ নিচিনা মানুহ
উম হয় হয় হয় কিমাননো ধান কিনি খাবা ধান কিনি আকৌ কুটাব লাগিব কু তাওঁতে সেয়া চা সেয়াও আকৌ পইচা দিব লাগিব মেলত
এতিয়া হেই এত তিয়া ভাতবিলাক খাবলৈ মন নাযায় কিন্তু ভাতকেইটা যে নেখালও নহয় আকৌ
অ খাবতো লাগিবই আমা গাঁৱলীয়া মানুহৰ কি আ ভাতকেইটাহে আউ আমিতো আও বেলেগ বস্তু নেখাওঁ
উম উম ভাতকেইটাই মেইন আমাৰ মানুহ
অ আমি তিনি সাজেই খাওঁ ৰাতিপুৱা দুপৰীয়া গধূলি আমিতো বেলেগ বস্তু নেখাও তাপা তোমালোক ঘত হেৰি আছে নে বাও এই নাৰিকল
আমা নাৰিকল এনেই আছ আগতে লাগিছে এতিয়া এই আপোনা কেকেটোৱা পা নথকাই হ'ল
উহ একে গতি আমাৰ আকৌ নাৰিকলৰ সেইবিলাক মৰি গৈছে নহয় এতিয়া আকৌ মানুহ মাতি পেলাই আকৌ খাবহি লাগিব সি দৰব দিলে বাৰ ৰসে জানো বাাই নাৰিকলবোৰ শ শৈ গৈছে আউ কেৰ্কেটুৱা ইও খাইছে বাউ
আমাও সেই তাকে আমাৰ সেই নাৰিকলৰ গুৰিত একেবায়ে সেও নাইকিয়া হৈ থাকিলে বাউ মাটিও নেথাকে মাতি দি পেলাই এনেকে ঘেৰ যে বনাই দিয়ে তাকে বনাই দিম বুলি ভাবি আছে বাউ দেউতাই
অ আমাৰ আকৌ হেৰি মা সকাম আহি আছে নহয় এতিয়া সকামত নাই কল ধেৰ লাগিব নহয় এটা কত কিনিবলে এটা নাৰিকলৰ দাম পঞ্চল্লিশ টকা পঞ্চাশ টকা কেইটা কিনিম
অ এই আপোনাৰ যোৰা এশ বিশ টকা
এ ৰাম ৰাম কেনেকে কিনি পাতি সকাম পাতি
আউ কথাটো কৈছো এতিয়া আপোনালোকটো সকামলে দুজন এজন মাতি থোৱা সেইটোও নহয় ইমান ডাঙৰ সকাম হয়
অহ মানুহ সহকে মাতিব লাগে কাৰণ আমাৰ হেৰিখনৰ এই খেলৰ মানুহ ধেৰ নহয় এশ ঘৰ মান খেলৰ মানুহ এশশ খেলৰ মানুহ আউ এজনকে এজনকে মাতিলেতো আউ কিমান হ'ব ভাবা টোমাও আঘ মানুহ খিনি আছে মিতি কুটম মানুহ খিনি আছে
উম আউ সেই এশ ঘয় এশ জন বুলিয়ে ভাবকচোন এজনকেও আউতো এঘৰ এজনকে নাহেই ধৰি লওক
অ দুজনকেই আহিব মতে আৰু পৰিয়ালৰ মানুহখিনিকো গোটেইখিনিকে মাতিব লাগিব
উম উ হয় অ এইবিলাক মানে সকাম বিয়া সবাহ এটা পাতিবলৈ আজিকালি বহুত চিন্তা অউ
চিন্তা কৰিব লাগে চিন্তা কৰিব লাগে হয় অ কি কইবা উপায় নাই আৰু নেপাতিলেও নহয় নেপাতিলেও আক মানুহ থাকে থাকে কব নহয় মা সকামটো নেপ পাতিলা নেকি এনেকে কব নহয় আউ আমাও দায়িত্ব নাই জানো মা সকামটো পাতিবই লাগিব
উম হয় বাকী এটা খুৰাহত ঘৰতে আছে নে
খুৰাহত আছে খুৰাহঁতে ক্লাছ কই আছ ল'ৱা ছোৱলীবিলাকক পঢ়ুৱাই আছে আউ ইয়াৰ খুৰাও সময় নাই নহয় বন্ধ হলে আউ ক্লাছ তে লো'ৱা ছোৱালীবো আও আহিছে গোট টবোৰ আহিছে আৰু ক্লাছ কৰি দিব লাগে আৰু ক্লাছ কৰি দিব লাগে কৰি আছে এতিয়া উপায় নাই আৰু এতিয়া ভাতকিটা খাই পেলাই ক্লাছ কৰিলে আকৌ বহি লাগে
হ হয় আৰু আৰু এই আৰু খুৰাক মানে এই চবেই ভালো পায় অ হেৰি বিলাকে ল'ৰা ছোৱালী বিলাকে
পায়ওঁ
খুৰা পঢ়াটোও ধুনীয়া যে পঢ়োৱাটো
আৰু পঢ়া শুনাত ভাল যেন
অ পঢ়া শুনাত ভালো আৰু এই খুৰাই পোহোৱা বিলাক ভালো মানে মানে মই কোৱা শুনিছো যেনিবা হেৰি আমাৰ ওচৰ লৰা ছ ল'ৰা ছোৱালী বিলাকেও কয় যেনিবা
হয় হয় মই শুনি আছো মই শুনি আছো
ধুনীয়াকে ব বুজাই মেলি দিয়ে।
আৰু পায়ে নহয় এজনে পঢ়োৱালে চব ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰে মানে বৰ ধুনীয়াকে পোহোৱাই মই এতিয়া শুনি থাকো নহয় মই ঠাই চাই খাওঁতে তেওঁ পোহাতে মই শুনি থাকো ইমান ধুনীয়াকে পঢ়ৱাই আগতে যদি আমি তেনেকে পঢ়িবলৈ পালোহত আঐ ভাল ৰিজালট কৰিলো হেঁতেন তেতিয়া যগত আমাৰ তেনেকুৱা মানুহ পঢ়োৱা লৈকে নাই
নাই নাই অ আজিকালিয়ে আপোনাৰ এতিয়া আমাৰ তাকে ভৱিষ্যত লে ভৱিষ্যতলৈ আমাৰ লৰা হত ডাঙৰ হলেয়া খুৰা ছোৱালীকে পঢ়াব পঠিয়াব লাগিব।
অ সেইটোয়ে কৰিব লাগিব আৰু খুৰাই ধুনীয়াকে পঢ়োৱাই দিয়ে না বৰ ধুনীয়াকে পঢ়োৱাই
উম তাকে খুৰা ভালে কুশলে থাকক আৰু
অ সেইটোকে চিন্তা কৰ আকৌ মেল মিটিংটো গায়ে ফুৰে মানুহটোক নেৰে নহয় কোনো মানুহে নাই এই বোলে আমুক মিটি গাব লাগ এই বোলে তামুকন মিং মিটিং গাবলৈ আকৌ একেৰাহে মিটিং মিটিং ঘৰৰ কাম কৰিবলৈ সময়ে নাপায় ওপৰত খেতি এডৰা কৰিছে সেই খেতিত মাটি অকন দিবলৈও সময় নাই আৰু
অ এ হেৰি অ খুৰা মানে চবতে হেৰি যে মানুহজন আগৰণোৱা নহয় জানো আগবঢ়া নহয় জানো সেইকাৰণে চবেই বিচাৰে আকৌ
অ মই আকৌ গালিও পাৰু সময় যে নাই মই বোলো ঘৰত থাকিবলৈ সময়ে নাই আৰু তেনেকে কওঁ আৰু
সেইটো হয় বাৰু এ যিমান হলেও মন যায় ন যিমান হলেও ঘৰত হেৰি কৰিবলে অকমান থাকিবলৈ মেলিবলৈ ফূৰাৰতো চাগে মন যায় কিন্তু এতিয়া কি কৰিব উপায়টো নাই
উম মন যায় মন যায় ৰাতিপুৱাই আকৌ সেই লৰা-ছোৱালী আহি হাজিৰ হলেই নহয়
উম সেয়া হে আৰু লৰা ছোৱালী খিনিও যে ল'ৰা-ছোৱালী খিনিও যে নিজে আকৌ মন কৰি আহে
অহ এই আম এতিয়া লাইন লৈছে মানে ইটোৱে গম পায় সিটো আহিছে সিটো গম পাই সিটো আহিছে তেনেকে মানে লাইন লৈছে নহয় এতিয়া এতিয়া কাকনো কব তোমাক ইটোকে পঢ়োৱাম নে সিটোকে পঢ়োৱাম এতিয়া গোটেই কেইটাই বহুৱাই থৈছে পৰঁ আৰু উপাইটো নাই আকৌ ইউৱাই বেয়া পাব মোৰ লৰাটো পোৱালি ঘৰে বেয়া পাম মোৰ ছোৱালীজনী নবঢ়োৱা যে বোলো গোটেই কেইটা একেলগে পঢ়োৱা কৈছো
উম উম সেইটোৱে অ ল'ৰা ছোৱালী বিলাকে মন কৰাটোহে বেছি মন কথাহে এতিয়া নিজে আহি আকৌ
উ হয় কাৰন আনৰ লৰা ছোৱালী ল'ৰা - ছোৱালী ভাল হলে আকৌ আমাৰ লৰা - ছোৱালী কেইটা ভাল হ'ব
অ,
খুৰাই মানে সেইটো চিন্তা কৰে আৰু বোলে তেতিয়া লোকৰকেইটাক চালেহে আমাৰকেইটা ভাল হ'ব। হয়ও বাৰু কথাটো সেইটো এটা আশীৰ্বাদ নহয় জানো।
আৰু হেৰি কি বুলি কয় আজিকালি এনেও কিছুমানৰ ছোৱালীক আকৌ খতিয়াই থাকিব লাগে নহয় আপোনাৰ নেযায় হে নেযায়।
অ হয়। এ কিছুমান লৰা-ছোৱালী অকৰা কিছুমান যে বহুত টেঙৰ টেঙৰকেইটা আহিছে কিন্তু অকৰাকেইটা কি আমাৰ বাবে পঠিয়ালেও নাযায়।
নেযায় অহ। যোনবিলাক সেই কিছুমানে নিজে নিজে মানে জানিবলৈ বুজিবলে আগ্ৰহ কৰে।
আগ্ৰহ কৰে হয় হয় হয়। তই ঘৰলে যোৱা নাই?
ঘৰলে আপোনাৰ যোৱা নাই ঘৰলে যাম বুলি ভাবিহে আছো।
অ মোৰ একেহে আৰু মোৰ এতিয়া মাৰ ঘৰলৈ যাবলৈ সময় নাই। কি কৰিম আৰু এতিয়া এই লৰা আমুকত দিছো তামুকত দিছো তাইক এৰি পেলাইও যাব নোৱাৰো। এতিয়া মা এতিয়া মানুহটোও মেলে মিটিঙে ঘূৰি ফুৰে আৰু ঘৰতনো মানুহ থাকিব কোন আও। মই আৰু ঘৰত থাকো আৰু এতিয়া মা উছলে এপাক খবৰ ল'বলৈও যাবলৈ পোৱা নাই নহয় যাব লাগিব কোনোবা দিনা আৰু। ৰাতি হলেও ভাত এসাঁজ খাই আহিব লাগিব।
উম হয় অ। মাজনি ঠিকে আছে? মা ঠিকে আছে নহয়।
ভালে কুশলে ৰখোৱা ভালে কুশলে ৰখোৱা আৰু। শুনে আহিছিলে আহি পেলাই ভাতকেইতা খাই পেলাই গল গে আৰু।
অহ।
উপাই নাই কি কৰিবা। তোমালোকৰ মা ভালে আছে?
মা ভালে আছে বাৰু অ।
অ দেউতা ভালে আছে?
দেউতাও ভালে আছে বাৰু ভাইটি ইয়াতে আছে।
অ অ অ, ভাইটি পঢ়া শুনাত ভালনে?
ভাইটি পঢ়া শুনা ভালেই বাৰু বৰ্তমানলৈকে তাৰ মুখৰ আগত নকওঁ বাৰু।
অ সি কোন ক্লাছত পঢ়ি আছে?
সি এবাৰ নাইনত।
অ সি দেখোন আমাৰ ঘৰত ক্লাছ কৰিব পাৰিব ক্লাছত গামাৰ শিকাই আছে দেখোন।
অ খুৰাই তেনেকে কৰি আছে নেকি?
এ খুৰাই গামাৰ শিকাই আছে একেবাৰে, সিও পঢ়িবলে আহিব পেলাই কৰিব পাৰে নহয়।
মই আকৌ ওপৰ খিনি কৰি আছে বুলিহে।
অহ ওপৰ খিনিও কৰে ওপৰ খিনিক এই অনলাইনত কৰে আৰু।
আহ।
এতিয়া ঘৰত আও গৰ্মাৰ খিনি কৰিছে এইবোৰ।
উম। অ হ'ব দিয়কচোন দেই অ অ।